শুনিছে নে আপুনি?
আহ শুনিছো শুনিছো। ভালে আছে নে আপুনি।
অ' আছো দিয়া ভালে ত আপুনি কেনে আছে?
আছো আছো, এই আপোনালৈ এইব সেইবোৰ ফোন কৰিমেই বুলিয়ে ভাবিছিলোঁ মই।
অ'দিয়া দিয়া আপুনি কিবা এটা বিষয়ৰ বিষয়ে আজি সুধিব খুজিছিল। চোন কি বিষয়ে সুধিব খোজা?
অ'মই অলপ আমাৰ ভাৰতৰ ভৱিষ্যতৰ বিষয়ে আপোনাৰ লগত অলপ কথা। ন কৰিব বুলি ভাবিছিলো মই।
অ অ, এইটো এটা ভাল বিষয় হয় সোধাচোন কি সুধিব বিচাৰা।
হয়, এ আপুনি এতিয়া বাৰু ব্যস্ততটো নাই?
ব্যস্ত নাই সেইকাৰণে কল কৰিলো।
ঠিক আছে ঠিকে আছে। এ হেৰি হল আপোনাৰ মতে ভৱিষ্যতৰ ভাৰত কেনেকুৱা হব বুলি ভাবে
আহ ক'ব গ'লে মোৰ মতে ভৱিষ্যতৰ ভাৰত এতিয়াতকৈ বহুত উন্নত হব আৰু মই ভাবো যে বিজ্ঞান প্ৰযুক্তি শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰতো দেশ আৰু আগবাঢ়িব আৰু নতুন নতুন উদ্যোগ বোৰ গঢ়ি উঠিব যাৰ ফলত লোকৰ কৰ্মস্থাপনৰ সুযোগো বাঢ়িব পাৰে মোৰ যিমান বুজা যায় গাঁও আৰু চহৰৰ মাজত পাৰ্থক্যও কিছু কমিব মানুহে অধিক ডিজিটেল সুবিধা লাভ কৰিব আৰু বহু কামত কৰিব পাৰিব অৱশ্যে এই উন্নয়নৰ লগতে পৰিৱেশৰ কথাও সমানে চিন্তা কৰা উচিত
হয়
সেইবাবে মই ভাবোঁ যে যদি আমি সকলোৱে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰোঁ তেন্তে ভাৰত আৰু শক্তিশালী হ'ব মোৰ এই আশা যে ভৱিষ্যতৰ ভাৰতখন এখন উন্নত আৰু সকলোৰে বাবে সমান সুযোগ থকা দেশ হিচাপে গঢ় লৈ উঠে
হয় হয় এইটো আমিও বিচাৰো আৰু সকলোৱে বিচাৰে এইটো
অ
বাকী ভৱিষ্যতে ভাৰতৰ শিক্ষা ব্যৱস্থাত কি কি পৰিৱৰ্তন আহিব পাৰে বুলি আপুনি ভাৱে
মোৰ মতে ভৱিষ্যতৰ ভাৰতত শিক্ষাৰ ব্যৱস্থাটো বহুত পৰিৱৰ্তন হব আৰু মই মই ভাবো কেৱল কিতাপৰ জ্ঞানে নহয় ব্যৱসায়িক শিক্ষাৰ ওপৰতো অধিক গুৰুত্ব দিয়া হব শিক্ষাৰ্থীৰ শিক্ষাৰ্থীসকলে নতুন নতুন প্ৰযুক্তি আৰু ডিজিটেল মাধ্যমৰ সহায়ত জিলিকি উঠিব
উম
এ মোৰ মতে দক্ষতা বৃদ্ধি কৰা বিষয়বোৰৰ পাঠ্যক্ৰমৰ অধিক অন্তৰ্ভুক্ত হ'ব
উম
আৰু গাওঁ অঞ্চলৰ উন্নত শিক্ষাৰ সুবিধাও বৃদ্ধি পাব বুলি মোৰ বিশ্বাস আছে সেইবাবে এইবোৰৰ ফলত শিক্ষাৰ মান আৰু উন্নত হব এইয়ে মই ভৱিষ্যতৰ শিক্ষা ব্যৱস্থাটোক অধিক ফলপ্ৰসূ বা বাস্তমুখী হ'ব বুলি মই ভাবো
হয় ঠিকেই ভাবিছে বাৰু আৰু বিজ্ঞান আৰু প্ৰযুক্তিয়ে ভৱিষ্যতৰ ভাৰত গঢ়াত কেনেকৈ সহায় কৰিব বুলি আপুনি ভাবে
মোৰ মতে বিজ্ঞান আৰু প্ৰযুক্তিয়ে ভৱিষ্যত উত্তৰ ভাৰত গঢ়াত বহুত ডাঙৰ ভূমিকা পালন কৰিব মই ভাবোঁ নতুন নতুন আৱিষ্কাৰে মানুহৰ জীৱন আৰু সহজ কৰি তুলিব স্বাস্থ্য হওক বা কৃষি হওক যেনে শিক্ষা যোগাযোগ আদি সকলো ক্ষেত্ৰতে উন্নত ব্যৱহাৰ বাঢ়িব
হয়
এ মোৰ মতে বহু কাম সহজতে আৰু অধিক নিউভাৱে সম্পূৰ্ণ কৰা পাৰিব যাব বুলি মই ভাবো আৰু অৱশ্যে কব গলে প্ৰযুক্তিত সঠিক ব্যৱহাৰ কৰাটো আমাৰ দৰকাৰ মই ভাবো যদি বিজ্ঞানৰ সঠিক দিশত ব্যৱহাৰ কৰা হয় তেন্তে ভাৰত বিশ্বৰ আগশাৰীৰ দেশসমূহত ভিতৰত পৰিব বুলি মই ভাবো। সেয়ে মোৰ বিশ্বাস যে ভাৰতখন এদিন উন্নত বিজ্ঞান আৰু প্ৰযুক্তি। অৱদান অতি গুৰুত্বপূৰ্ণ হৈ তুলিব।
হয় হয় এইটোতো নিশ্চয় হব এদিনলৈতো হব আমাৰ ভাৰতখন। বিজ্ঞান প্ৰযুক্তিৰে আগবাঢ়ি যাব।
অ
বাকি ভৱিষ্যতৰ ভাৰতৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কি কি পৰিৱৰ্তন। হ'ব পাৰে বুলি ভাবে আপুনি।
আহ মই ভৱিষ্যতৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত ভাবো যে। বহুত নতুন সুবিধা। সৃষ্টি হ'ব তথ্য প্ৰযুপ। তথ্য হওক বা প্ৰযুক্তি হওক কৃষি ক্ষেত্ৰত কব গলে। নতুন নতুন চাকৰি ওলাব কেৱল চৰকাৰী। ওপৰতে মানুহসকল নিৰ্ভৰশীল হৈ থাকিব নালাগিব মোৰ ম তে দক্ষতা আৰু অভিজ্ঞতা আগবঢ়াতো অতি গুৰুত্ব দিশ দিয়া হ। হয় বুলি মই উচিত ভোলে হ'ব।
হয়।
মই ভাবোঁ যুৱক যুৱতীসকলে সময়ৰ লগত নতুন দক্ষতা শিকে যাতে। তেন্তে তেওঁলোকে বহু সুযোগ আহিব। সেয়েহে অৱশ্যয়। সকলো সমান সুযোগ দিয়া টো বহুত প্ৰয়োজনীয় মোৰ বিশ্বাস সঠিক পৰিকল্প। থাকিলে ভাৰতৰ নিবনুৱা সমস্যাও কিছু কমিব বুলি।
হয়। বাকী ঠিকেই আমাৰ অকণমান জীৱনৰ সমস্যাটো কমিলে আমাৰ ভাৰতবৰ্ষৰ বহুতেই লাভ হ'ব বুলি। মই ভাবোঁ মইয়ো ভাবোঁ।
অহ।
বাকী আপোনাৰ মতে ভৱিষ্যতে ভাৰতত কৃষি খণ্ড কেনেকৈ উন্নত হ'ব পাৰি বুলি ভাব। আপুনি।
মোৰ মতে ভৱিষ্যতে ভাৰতৰ কৃষিখণ্ড আৰু আধুনিক হব। মই ভাবোঁ যে নতুন যন্ত্ৰ উন্নত বীজ আৰু। বিজ্ঞানভিত্তিক পদ্ধতি ব্যৱহাৰ কৰিলে উৎপাদনৰ বৃদ্ধি পাব।
হয়।
অকলে মোবাইল আৰু ইণ্টাৰনেটৰ জৰিয়তে খেতিৰ বহুত তথ্য সহজতে লাভ কৰিব পাৰিব।
হয়।
মোৰ মতে পানীৰ সঠিক ব্যৱহাৰ আৰু জৈৱিক কৃষিৰ ওপৰতো অধিক গুৰুত্ব দিয়া উচিত। ইয়াৰ ফলত যিহেতু মাটিৰ গুণাগুণ ভাল থাকিব।
হম।
সেয়ে মই ভাবোঁ চৰকাৰে কৃষকসকলৰ অধিক সহায় কৰিলে তেওঁলোকৰ আয় বৃদ্ধি পাব।
উম হম।
সেয়ে মোৰ বিশ্বাস যে ভৱিষ্যয়ত ভাৰতৰ কৃষি বিশৰ আটাইতকৈ আগ। আশাৰীৰ ভিতৰত থাকিব।
আগবাঢ়িলে আমাৰ গোটেই ভাৰতবৰ্ষৰ এটা ডাঙৰ সমস্যা দূৰ হৈ যাব।
অ নিশ্চয় নিশ্চয়।
হয়। বাকি আপোনাৰ মতে আ।
পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত ভৱিষ্যতৰ ভাৰতৰ কি ধৰণা ভূমিকা উচিত ধাৰা হৈছে।
উচিত বুলি ভাবে আৰু।
অ মোৰ মতে উন্নয়নৰ লগতে পৰিৱেশৰ সুৰক্ষাৰ ওপৰতো সমানে গুৰুত্ব দিয়াটো উচিত।
নহয় নহয়।
মোৰ মতে অধিক গছ ৰোপন প্লাষ্টিকৰ ব্যৱহাৰটো কমোৱা। আৰু প্ৰদূষণত নিয়ন্ত্ৰণ কৰাটো বহুত প্ৰয়োজনীয়।
উম।
আৰু মানুহক পৰিৱেশ সজাগ কৰাৰ বাবেও বিভিন্ন ব্যৱস্থা লব লাগে। মোৰমতে। সৌৰ শক্তি আৰু বায়ু শক্তিৰ দৰে পৰিষ্কাৰ শক্তিৰ ব্যৱহাৰ বঢ়াব লাগে। ইয়াৰ ফলত প্ৰদূষণ কিছু কমি যাব এয়ে মই ভাবোঁ নদী। নদী বনাঞ্চল আৰু বন্যপ্ৰাণী সংৰক্ষণৰ বিশেষ গুৰুত্ব দিয়া উচিত। যদি আমি আজিৰ। পৰা সচেতন হয়, তেন্তে ভৱিষ্যত প্ৰজন্মই এখন সুন্দৰ আৰু সুস্থ পৰিৱেশ পাব বুলি মই আশা কৰোঁ।
হয়, হয়, ঠিকেই কৈছে আবাৰ বাকী আপুনি ভৱিষ্যতে ডিজিটেল প্ৰযুক্তিয়ে সাধাৰণ মানুহৰ জীৱনত কেনেকুৱা পৰি পৰিৱৰ্তন আনিব পাৰে বুলি ভাবে।
অ ক'ব গ'লে মোৰ মতে ভৱিষ্যতত ডিজিটেল প্ৰযুক্তিয় নতুন দৈনন্দিন জীৱন আৰু সহজ। কৰি তুলিব।
উম কেনে ধৰে বাৰু?
মই ভাবো যে বহু কাম ঘৰত বহিয়ে অনলাইনৰ দ্বাৰা কৰিব পৰা যায়। আৰু শিক্ষা, চিকিৎসা, বেংকৰ কাম। চৰকাৰী সেৱা লোৱাটো আগতকৈ সহজ হৈ পৰিব। মোৰ মতে সময় আৰু খৰচ দুয়োটাই কিছু ৰাহি হ'ব। গাঁও অঞ্চলৰ মানুহে বিভিন্ন তথ্যয় সহজতে লাভ কৰিব পাৰিব।
উম!
সেয়ে মই ভাবো যে যদি সকলোৱে ডিজিটেল মাধ্যয়ম সঠিকভাৱে ব্যৱহাৰ কৰে তেন্তে ইয়াৰ পৰা পৰা বহু সুবিধা লাভ পাব।
উম! হয়। ঠিকেই কৈছে বাকী ভৱিষ্যতে ভাৰতৰ স্বাস্থ্য ব্যৱস্থা কেনেকুৱা হ'ব বুলি আশা কৰে আপুনি?
মোৰ মতে ভৱিষ্যতৰ ভাৰতৰ স্বাস্থ্য ব্যৱস্থা আগতকৈ বহুত উন্নত হ'ব। মই ভাবো যে নতুন চিকিৎসা পদ্ধতি আৰু আধুনিক যন্ত্ৰৰ ব্যৱহাৰো বাঢ়িব। আৰু গাঁও অঞ্চলত ভাল চিকিৎসা সেৱা পোৱাৰ সুবিধা বৃদ্ধি পাব বুলি মোৰ আশা।
হয় ঠিকেই।
আৰু অনলাইন শিক্ষাৰ চিকিৎসাৰ পৰামৰ্শ লোৱাটো অধিক সহজ হৈ পৰিব।
হয়।
এ মোৰ মতে চৰকাৰে যদি স্বাস্থ্য খণ্ডত অধিক গুৰুত্ব দিয়ে। তেন্তে সাধাৰণ মানুহ বহুত লাভবান হ'ব।
হয় ঠিকে কৈছে।
সেয়ে মই ভাবো মানুহৰ স্বাস্থ্যৰ বিষয়ে সজাগতা হোৱাটো বাঢ়িব।
হয়, হয়, হয়, এই বাকী আপোনাৰ মতে যুৱ প্ৰজন্মই ভৱিষ্যতে ভাৰত গঢ়াৰ কেনেকুৱা ভূমিকা ল'ব? বুলি ভাবে আপুনি আমাৰতো যুৱ প্ৰজন্ম বহুত হয় আমাৰ ভাৰতবৰ্ষত।
অ আমাৰ যিহেতু ভাৰতবৰ্ষৰ যুৱ প্ৰজন্ম বহুত, সেয়ে মোৰ মতে ভৱিষ্যত ভাৰত গঢ়াত যুৱ প্ৰজন্মৰ ভূমিকাও এটা খুবকে গুৰুত্বপূৰ্ণ হৈ পৰিব, মই ভাবো যে নতুন চিন্তা, নতুন দক্ষতা, আৰু পথৰ পৰি জৰিয়তে দেশৰ আগুৱাই নিব। আৰু যুৱক- যুৱতী সকলে শিক্ষিত আৰু সৎ আৰু দায়িত্বশীল নাগৰিক হিচাপতে উঠি আহিব।
হয়।
তে সমাজখন ভাল কামত অংশগ্ৰহণ কৰাটো সমাজৰ বাবে জৰুৰী। যদি তেওঁলোকে বি জ্ঞান শিক্ষা কৃষি আদি বস্তুত ভাল কাম কৰে। তেন্তে দেশৰো উন্নতি হব।
হয়।
কেৱল নিজৰ সফলতাৰ কথা নাভাবি সমাজৰ কথাও চিন্তা কৰা উচিত। মোৰ বিশ্বাস যে আজিৰ যুগত যুৱ প্ৰজন্মই ভৱিষ্যত ভাৰত এখন এখন উন্নত আৰু শক্তিশালী দেশ হিচাপে গঢ়ি তুলিব পাৰে।
হম। হয় ঠিকে জনাইছে বাৰু কি ভৱিষ্যতে ভাৰতক এখন উন্নত দেশ কৰিবলৈ কি কি কামত বেছি গুৰুত্ব দিব লাগে বুলি আপুনি ভাবে
মোৰ মতে ভাৰত এখন উন্নত দেশ কৰিবলৈ শিক্ষা স্বাস্থ্য আৰু কৰ্মস্থাপনৰ ওপৰত বেছি গুৰুত্ব দিব লাগে। মই ভাবোঁ যে সকলো লোকে ভাল শিক্ষা আৰু চিকিৎসাৰ সুবিধা পোৱাটো উচিত।
হয়।
আৰু লগতে মোৰ মতে কৃষি আৰু উদ্যোগ দুইয়োটা সমানে আগুৱাই নিব লাগে।
হয়।
এহ মই ভাবোঁ সকলো নাগৰিকে নিজৰ দায়িত্ব সঠিকভাৱে পালন কৰে যাতে আৰু দেশৰ উন্নত এ আৰু দেশৰ বাবে ভাগে যাতে সেইকাৰে মই বিশ্বাস এইবোৰ দিশত একেলগে কাম কৰিলে ভাৰত এখন উন্নতিৰ দেশ হব বুলি মোৰ বিশ্বাস আছে।
হয়। হয় ঠিকে কৈছে বাৰু বাৰু ভালে লাগিল আপোনাৰ লগত কথাখিনি পাতি
মোৰো ভালে লাগিল আপোনাক কৈ
হয় হয় মই মই নজনা কথা বহুতখিনি শিকিলোঁ।
অহ।
ধন্যবাদ ধন্যবাদ আপোনাক মই আৰু কিবা সুধিব লাগি থাকিলে মই আপোনাক যোগাযোগ কৰিম বহুত ভাল লাগিল আপোনাৰ লগত কথা পাতিম ধন্যবাদ।
অহ ধন্যবাদ ধন্যবাদ নিশ্চয়।